হেল্ল',।
হেল্ল',।
অ শুনিছানে।
শুনি আছো কোৱা।
কি কৰিছা।
বহি আছো।
ভাত
ভাত পানী নাখ খোৱা।
অ বনালা নে?
বনাই মেলি থৈছো।
কিহে বনালা?
হেৰি আহ হেৰি আছিলে, তোমাৰ এইটো কি কৈছিলে হেৰি, অ কোমোৰা আৰু ব্ৰইলাৰ মাংস। আদা লচুন, হালধি, তেল, নিম
মালিকনী কলে গ'ল আপুনি বনাইছে যে।
অ নাই হেৰি আক, মাজে মাজে মানে কেতিয়াবা কেতিয়াবা ৰেষ্ট দিব লাগে যে। সেইটো কাৰণে। তাৰপিছত, ঢেৰ কিবা কিবি মিক্স কৰি কিনি তেলটো গৰম কৰি কিনে ঢালিলো। ভাজিলো মাংসটো প্ৰথমত তেদি প্ৰথমতে মাংসটো বাজি তাৰ পিছত মাংসটো আধা ঘণ্টামান ভাজিলো ভাজিলো ভাজিলো ভাজিলো যেতিয়া পকিল নহয় কোমোৰাটো দিলো তাৰ ওপৰত। কোমোৰাটো ভাজিলো ভাজিলো ভাজিলো ভাজিলো ভাজিলো ধচ মিনিটমান মিনিমাম দছ মিনিটমান ভাজিলোঁ আৰু অঁ ন কথাটো শুনি লোৱা, হ দছ মিনিটমান দছ মিনিটমান ভাজিলোঁ, অ আহিলে আহিলে দছ মিনিটমান মই অঁ কথাটো শুনিলোঁ হ দছ মিনিটমান মই ভাজিলোঁ ভাজিয়াৰ পাছত ধালি দিলো পানীটো মই মিনিমাম বিছ মিনিট মান উতলালো দেই, মা কচোন কি ক'বা নহয় উতলাওতো বহুত সময় লাগে। উতলাই মেলি তাৰ পিছত নিমখ টেষ্ট কৰি চালোঁ নিমখ টেষ্ট কৰিলে খুব ভাল লাগিলে, লগাৰ লগে লগে মান ধনিয়া পেলাই দিলো নহয়। তাৰ ওপৰত মই বাপেকে এ তাৰ তাৰ পিছত শুনা না তাৰপিছত শুনা না তাৰপিছত তাৰ পিছত গোন্ধটো যে ইমান ধুনীয়া ওলাব বুলি মই ভবা নাছিলো। তাৰপাছত নমাই দিলো তাৰপিছত আৰু এইবাৰ টেষ্ট কৰিলো খাই ভাল লাগিলে, লগা লগ ই আৰু কেৰাহী মানে হেৰি তোমাৰ সীতাৰ ওপৰ পৰা জুইৰ ওপৰ পৰা মানে নমাই থৈ দিলো বাপেকে। হে হেএএএ নমাই অ নমাই থৈ আ ত সি ভাত খাই আছে এতিয়া। মই বাহিৰতে বহি আছো আছোঁ নহয় হে হেএএ
ঠিকে আছে কিমান আ
হেএএ আচ্ছা নহয় মই অলপ পাছতে খাম বুলি আ মই চাৰিটামান বজাতে পাঁচটামান বজাতে কেইটকামান খালো যে কেইটকামান নহয় কেইটামান খালো যে সেইটো কাৰণে তাৰপিছত বোলো মই অলপ দেৰিকে খাম, তাৰপিছত দেৰিকে খাম যেতিয়া মই আৰু বাহিৰতে ওলাই আহি অলপ চিম চিমকে বৰষ ষুণ দি আছে তাৰে তলত বহি কিনি আছো অলপ বিজি আছো,, অ ভাল লাগিছে তাৰ মানে বিজি কিনি আচ আচ্ছা বৰ বৰষুণ অলপ অলপ মাজে মাজে বেছিকে দিয়ে মাজে মাজে কমকে দিয়ে, বাৰু যিয়ে নহওক তুমি কিহৰ লগত খালা বাহ
অ দাং বডী আলুৱে ভাজিলোঁ তা পিছত মায়ে দালি অকণমান দিছিলে ছোৱালীক।
আচ্ছা, অ নাই মই বুজি পাইছিলো একশ্ললি কথাটো হু হু হু হু উফফফফ
বাকী চব ঠিকে ঠাকে আছে নহয়
বাকী বাকী বোকাটো অলপ আছে নাইকিয়া নহয়
অঁ
উমমম
ডাঙৰ মা হতলৈ ফোন কৰিছিলা নাই?
ফোন কৰিছিলে, কৰিছিলে
অ অভিক দাদাই আজিকালি মই নকৰিলে যে ফোন এটাও নকৰে যে
সময়ে পোৱা নাই বুইছানে, এনেকুৱা কামৰ ব্যস্ত নহয় ৰাতিপুৱা উঠো সাতটা বজাত গা চা ধোৱা মেলালৈক তাকে নটা বাজিয়েই যায় তাৰমানে আৰু সেইটো ইটো কৰি থাকোঁতে আৰু ল'ৰা ছোৱালী কেইটা যি উৎপাত মাজৌ কথাই নুশুনে এজনক স্কুললে পথ টা বজাতে আকৌ আঠটা বজাত এজনক পঠিয়াব লাগে।
আহ ত আমাৰ ঘৰলে আহিম বুলি কৈ নাহিলি যে।
উ তাকে হে এই আহাৰ হাতটো পৰি থ চোৱা পৰি থকাৰ কাৰণে মই ভাবিলো এতিয়া নাযাও। উম লোৱা হাত টো শেষ হোৱাৰ পাছত যাম।
আহ আহ আপোনালোকৰ ঘৰলে যাবলৈ যিহে ইমান দূৰ আও যাবলৈ মন নাই আৰু যোৱা মানুহ নাই যে মানিলে এই মালিক নাই নহয় চাবলৈ কেনেকে যাম নো। অ ইমান দূৰ।
ক'ত গল
মালিক কামলে গ'ল আক
অ নাহে নেকি?
এতিয়া নাহে দুই তিনি মাহলৈ গ'ল আৰু।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা
নাহে।
অ দেহি বহুত চিধা। জানো দেই মই চাবলৈ সময় পোৱাই নাই সেইবিলাক বুজিছানে যাবই হোৱা নাই গাঁৱত এতিয়া ফোন এটা কৰিবহে লাগিব পাছত। চিন্তা বহুত অ অকলহৰীয়া মানুহ নহয় জানো আৰু
আমাৰ আহাৰ হাতৰ পিছতে হেৰি কৰিম বুলি ভাবিছো ৰুম বুলি ভাবিছো কি হয় জানো পাই।
হা হা হা
কঠিয়া হয় নে নহয়ে নে? হাল বোৱাই নাই বাৰু হাল বালেহে হব আহাৰ হাতত ত পিছতে হাল বাম আও
হা হা হা
আজি হাত চাত বোৰ বিষাই আছে ঘৰ বেৰ অলপ মুচিলো এ একদম গা বোৰ বিষাই আছে আজি আও অলপ গেলাই থৈ দিছো। মছ কাইলৈ মুচিম আৰু কাইলে আৰু দুখন আছে মোচিবলে ।
উপায়ো নাই দিয়াচোন। অকলহৰীয়া মানুহ কৰিবই লাগিব।
এই ঘৰ দুৱাৰবোৰ চাফা হৈ থাকিলে নিজৰ মন বিলাকো ভাল লাগি থাকে দিয়কচোন।
অ বাকী সিফালত ডাঙৰ শালৰ খবৰ পাইছো যেনে পোৱা নাই
ডাঙৰ হৰ খবৰটো সেই এই সন্ধিয়া নে তিনটা নে চাৰিটা মান বজাত আমাৰ এওঁ মানে ফোন কৰিছিলে
কেলে।
ঠিকেই? থিকে আছে অলপ আৰাম পাইছো সেইটো সেইটো বুলি কথা পাতিছে?
তেল পবিল।
উম গ'লে চাগে খবৰ কৰিব মুয়ে যাব লাগিবতো তালে।
আহ এতিয়া জ্বৰ হৈ আছে বুলি কৈছিলে ভাল হ'ল।
অলপ ভাল হৈছে অ।
মই এইকেইদিন ফোন কৰাই নাই কাইলৈ মানে দিনত কৰিম এতিয়া ৰাতিও সময়ো হ'ল যে এতিয়া ফোন নকৰি এতিয়া ফোন কৰিলে আকৌ লগো নাপায় যে।
লগো নাপায় আৰু ৰিচিভ নকৰিব দিয়াচোন?
উম সে। কেনে এতিয়া নকৰোঁ কাইলৈ কৰিম আৰু আৰামত।
অ
আপোনালোকৰ এতিয়া ৰুমত কোনে কোনে থাকে। আপোনালোক দুজনে থাকে নে কোনোবা থাকে।
অ নহয় আছে আমাৰ হেৰি হোষ্টেলৰ পৰা আহিলে যে।
অ অ অ আকৌ বাইদেউ বুলি। ছে এই সেহত যে পৰিছিলে এ আমাৰ ঘৰ যে এজনী পৰিছিলে সেইজনী কত আছে এতিয়া বাইদত?
অ বাইক। দুজনী।
আহ আহ ল'ৰা ছোৱালী কেইটা। আপোনি নাজাই নেকি তালে।
যায়গে যায়গে।
অ
যায় আকৌ অহা যোৱা কৰি থাকে মাজে মাজে।
অ এতিয়া কি সেই ডাঙৰটোৰ লগতে আছে নেকি?
আহ আহ ডাঙৰটোৰ লগতে আছে অ।
অ খোৱা বোৱা কোনে দিয়ে।
খোৱা বোৱা সে আকৌ আমিও দিওঁ ইহেঁতিও দিয়ে? তেনেকুৱা কথা।
অ আজি আজি ডিউটি আছিলে নে আপোনা।
ডিটি আছিলে আছিলে আছিলে?
বৰষুণ কেনেকুৱা বতৰ সেই ফালে।
এই বৰষুণ যি দিছে নহয়। একেবাৰে বানপানী হৈ আছে? বুজছা নাই।
অঁ এইফালে আহিলে মানে সি। এইবোৰ হেৰিও পিঠা চিঠাবোৰ লৈ আহিবচোন অকণমান বনাই থ'বলৈ এতিয়া খেতিপথাৰ দিন আহিছে নহয় জানেই জানেই নহয় আৰু।
অ অ মই হেৰি। কাইলৈ যদি আমাৰ মিটিং।
গোটাই মেলি থৈ দিছোঁ সেইটো বস্তুটো নথকাৰ কাৰণে মই বনাব পৰা নাই আকৌ?
বুজি পাইছো মই চাগে অহা কালি মানত চাগে এপাক মাৰিব পাৰো দেই। কাইলৈ মই মানে সময় এটা পাম। চাগে, যদি হয় মানে মই বৰুককে যোৱা কথা এটা আছে।
অঁ অ তাকে আ যদি আহে আনি দিব। বৰষুণ তেতিয়া পতককে আহি দিয়ে এইকেইদিন বতৰো বেয়া কাম বনোৱা নাই বো বনাই থৈ দিব পাৰিম আৰামত।
উম হু হু হু
তোমাৰ ৰ'দ দিলে গৰমত বনাবলৈ বেয়াে ঠাণ্ডা ঠাণ্ডাতে বনাই থৈ দিলে। ভাল আওঁ আৰু এতিয়া মাটি বলৈও আহি, ফুল আকৌ আহা হাঁটো চোৱা ভাঙিব লাগিব নহয়। সেইকাৰণনে বোলো বনাই মেলি কৈ দিওঁ বুলি ভাবিছো।
নাই নাই ভালে কৰিছা সেইটো।
সেইটো কাৰণে আপুনি যদি আহে আৰু বোলো লৈ আহিবচোন এইখিন আমাৰ মা পায়ে নহয়
অ অ হ'ব বাৰু মই কাইলৈ কিবা এটা কৰিম তাৰপিছত সি
আপুনি যদি আহে মোক ফোন এটা কৰিব। দেই মানে মোৰ সি যোৱাবাৰ বস্তু এটা আছে মানে। মই আপোনাক লৈ আহিবলৈ দিম। আপুনি লৈ আহিব মানে লগতে।
অ অ কাইলৈ মই ট্ৰেইনত উঠিম বাও ৰাতিপুৱা
অ আৰু ট্ৰেইনত উঠিলে মোক ফোন এটা কৰি দিব।
অ অ আৰু হেৰি শুনা না
অ
এই হে তোমাৰ এওঁ ফোন নাই কৰা নি?
এওঁ মানে সেই কাইলে বেলেগ এটা জেগালৈ যাব যে গাড়ীত বস্তুবোৰ বান্ধি আছে। তাৰপা দুটা ৰাতি দুটা বজাতে যাব। মানে ত সেইকাৰণে অকণমান লাহেকে ফোন কৰিম বুলি। ছে সেইটো কথা মই সেইকাৰণে একো হেৰি কৰা নাই আৰু
আহ হ হ
এই বিপৰ ল আহে তে নিজে ফোন কৰিব। সেইটো কাৰণে মানে মই এতিয়া ফোন নকৰো মানে কাকো আকৌ ৱেটিং পালে লাগিব য বৰহ য় কিনিবোলে নহয় বোলে। আপোনাৰ লগত বোলো কথা এটা পাতি লওঁ বোলো। সেইটো কাৰণে বোলো ফোন এটা কৰিছো আপুনিও প্ৰহাটতি ল'লেও সময় নাই মোৰো সময় নাই, সেইটো কাৰণে ফোন এটা কৰিব বলে নহয় খবৰ এটাই লৈ চাওঁচোন ভালেই নে বেয়াই নাই আজি ইমান দিন হ'ল ফোন চোনো কৰা নাই।
খুব ভাল লাগিছে।
সেইটো কাৰণেহে ফোন কৰিলো।
উ মই বহুত ভাল পাইছো তোমাক। তোমাক মানে কথা কেইটা ভাল পাইছোঁ যদি মানুহটোক মানে সে আৰু কথা কেইটা খুব ভাল কথাই কৈছে! হাবও সেই তুমি ফোন কৰিছা বহু বহুত বহুত ভাল লাগিলে আজি
আপুনি কৰি থাকিবচোন আপুনি ফোন নকৰে আপোনালোকে নাহেও নেমেলেও ফোনো নকৰে
হেই যাম যাম এই কিয় নাজাম নিশ্চয় ত যাম বুইছা নে
উম আৰু ক স আম চামবোৰ লাগিছে নে বাৰু
হা হা?
ঔটেঙা আম চাম বোৰ লাগিছে নাই আমাৰ ইয়াৰ ঔ টেঙা দেখিয়ে পোৱা নাই ন
ঔটেঙা লাগিছে নেকি দ ৰাতি দ চাবলাগিব মই,
অঁ আপুনি সেই আহিলে তামোল আনি দিম বুলি কৈছিলে ন তামোল লৈ আহিবি দেই।
তামোল? ঠিক আছে হ'ব দিয়া কিন্তু কেঁচা হৈ আছে নহয় অলপমান-
উ গেলাই থৈ দিব লাগিব আৰু অ এইকেইটাই এইকেই,
এই কেইটা মই গেলাই থলো মানে তাৰ মানে কেচা আছে। পাৰিব লাগিব পকিবলে হ'ব টা মান লাগিব তাৰ মানে ৰ'দ
অ এ বেছি নালাগে আনিবলৈ তেতিয়া কেঁচা যদি কমকে আনি অ কেইটামান লৈ আহিলে হল পিছত পকিলেই মানে আনি দিলেই হ'ল মই গেলাই থৈ দিম আও এতিয়া খেতি পথাৰ দিনত লাগেই নহয় তাপা আকৌ উপায় নাই নহয়
অ
হেই ঠিক ঠিক আছে দিয়ক তেতিয়া হেই মই পিছতে আকৌ ফোন এটা কৰিম বাৰু
কৰিবা কৰিবা দেই মই আশা কৰিম আশা আশা কৰিলোঁ আকৌ
অ অ ঠিক আছে দিয়া অ হ'ব অ অ
ঠিক আছে